অ', বমা কি কৰিছে?
এ, হেৰি কোনে কৈছিলানো?
এ, মোক ধৰিব পৰা নাই নি আপুনি? হেল্ল', হেল্ল' হেল্ল', শুনিছেনে? বৰৰ্মা হেল্ল' হেল্ল', হেল্ল' হেল্ল' অ', নাই, নাই ঠিকে আছ দিয়ক এতিয়া শুনিছোঁ, শুনিছ
অ' শুনিলো দিয়া এতিয়া শুনিছোঁ হেই।
অহ, আপ
হয়, দিয়া নেটৱৰ্ক বহুত বেয়া হৈছে অ'।
বেয়াও আজিকালি নেটৱৰ্কটো দিগ দাৰেই হৈছে আৰু তাত মই শুই আছো, শুৱাৰ পৰা উঠিলো আচলতে এই বাহিৰত কাপোৰ কেইটামান আছিলে লৈ আহিলো বতৰটো‌ বহুত ডাৱৰীয়া কৰিছে।
হয়, নেকি?
তাকেই বোলো ফোনটা কৰো এনেই
ভালেই কৰিছা দিয়া।
বতৰতো বহুত ডাৱৰীয়া আপোনালোকৰ ফালে বতৰ কেনেকুৱা?
উম গৰমত মানুহ থাকিব পৰা নাই ৰ'দৰ চোতত
আমাৰ এই বতাহ বৰষুণ কি আহে নাজানো। আৰু নাহিবও পাৰে
সময়ৰ আগতহে অকণমান ৰ'দটো মানে কৰিছে।
আমাৰ ইয়াত নাহিবও পাৰে কিন্তু টো মানে একদম কলা হৈ আহিছে।
অ' লাগে দিয়া এনেকুৱা গৰমত বৰষুণ পৰি ভালেই অ'
অ' মই জানে নে এই জলকীয়া খাই খুব ভাল পাওঁ সেই সেইটো কাৰণে বি
জ্বলাটো।
কমাই খাওঁ বাৰু বিহ জলকীয়া আনি থোৱা আছিলে মই বোলো আচাৰ বনাব লাগিব অকমান ৰ'দত দিওঁ। ৰ'দতোতো নাই বহুত দিনৰ পৰা ফ্ৰিজত থাকোতে থাকোতে মানে জলকীয়া কেইটাও বেয়া হৈ গৈছে সেইটো কাৰণে বোলো হ'লেও ৰ'দ নাথাকিলেও কাটি দিও কাটি দিলো একো কামতেই নাই আহিলে বাৰু
অ' তুমি ধন ধনীয়া হৈ থাকোতে তুমি হেৰি কৰিব লাগিছিলে ডাঙৰ পুৰা কৰিয় নিমখ এটা বৈয়াম এটাতে নিমখ দি পেলাই থৈ দিব লাগিছিলে। ধন ধুনীয়া হৈ থাকো দেই নহয় নহয় অলপ ডাঙৰ ডাঙৰ টুকুৰা কৰি পেলাই উম, দুদিন থৈ পেলাই উঠাই পেলাই পানীটো শুকুৱাই পেলাই তেলত দি দিলে তেতিয়া আৰু একেবাৰে বেয়া নহয়ে মানে, নিমখত দি পেলাই বনোৱা হেৰিবিলাক
অ'
ছিল মোক আগে সোধা হয়, মই ক'লো হয়, তেত
এতিয়া আৰু কেইটামান আছে
কেনেকে কৰিবাচোন।
মানে ডাঙৰ, ডাঙৰ কাটি লৈ পেলাই আৰু বেছি নিমখ দিব নালাগে ন?
পানী নিদিবা আকৌ অকল নিমখ অলপ চটিয়াই পেলাই বৈয়াম এটাত সুমুৱাই থৈ দিবা। জোকায়ি, জোকায়ি।
অ', কেইদিন থ'ব লাগিব?
থ'লেই হ'ল, জলকীয়াটো তৎক্ষণতে হেৰি হৈ যায় যে।
হ মোৰ যে, একদম জলকীয়া খাবলৈ মন যায় কিন্তু এইটো বতৰত এনেকুৱা হৈ যায়গে। বতৰে মই যেতিয়াই মানে মোৰ ভাগ্য ইমান ভাল মানে কি কম ভালেই নে বেয়া‌ই যেতিয়া মই জলকীয়া খিনি ৰ'দত দিম লওঁ তেতিয়াই বতৰটো বেয়া কৰে
এ এইটো চিজনৰ আচাৰ বিলাকতো তেনেকুৱাই ন উম মানে আম কৰিলেও তেনেকুৱা
অ আজি মানে কাপোৰ কেইটামান আছিলে মায়ে কলে এইকেইটা ধুই দে আৰু মোৰ ধুব নোৱাৰো মোৰ কঁকালৰ বিষ স ধুই দিলো এয়া ৰ'দৰ ৰ'দটোোতো নাই বতাহতে শুকাব বুলি ভাবিছিলো নাই মেলিবলৈও জেগা নাই বৰষুণ আহো নাই ন আৰু আমাৰ মাহতো আৰু সেই মে চিন থকাৰ পিছতো তাত নোধোৱে নহয় কাপোৰ
পচন্দ নকৰে বহুতে মেচিনত ধোৱা কাপোৰতো পচন্দই নহয় দেখোন বহুতৰে
পচন্দা নহ পচন্দ ন একেবাৰে নহয় আৰু মানে কি সঁচাক চাফা নহয় তেনেকে ধৰিিললেও
হাতে ধৰাটোৰ নিচিনা নহয় বাৰু শখো
অ আপ এ হেৰিলো এই ৰাণীপাল নে তিনি পাল সেইটো দিয়ে নে ব্য্ৱহাৰ কৰে নে কবাত
এ আমি গাভৰু গালতহে ৰাণীপালটো ব্য্ৱহাৰ কৰিছিলো অ এতিয়া আছে জানো মইতো এতিয়া আছেনেে নাই নাজানো বাৰু কিন্তু মই এতিয়া বাৰু সটো মানে অলপ চকচকীয়া হয় বগা হয় কঢকীয়া হয় তেনেকে কয় মানুহে কুৰা ৰং হৈ যোৱা কাপোৰ বিলাক মটীয়া ৰং এটা ধৰে যে এটা মতিীয়া ৰং নধৰে জানো কাপোৰ বিলাক তেতিয়া ৰাধীপালটো আমাৰ দনৰত তিনিও কাল আছিলে এতিয়া কি বুলি
এ আনি পাল ক স উজ্বলা নি ন ৰংটো
এহ নহয় তেতিয়াতো পাউদাৰত পাউদাৰৰ নিচিনা তেতি
মোৰটো দেখা নাই আজিলৈকে মাহঁতে ব্য্ৱহাৰ পৰা জানো কিন্তু মই দেখা নাই সেইটো ই ব্য্ৱহাৰ কৰে কেনেকে মানে
তাৰে কাপোৰ খিনি দি থলে হ'ল কিছুমানে নীলৰ লগতো দিয়ে বাৰু কাপোৰ যে নীল দিয়ে মইতো নীল নিদো বাৰু
অ
নীল দিয়া কাপোৰৰ লগতে সেয়া অকণমান দি দিয়ে আৰু গুলি পেলাই মিলাই
আমাৰ এইটো পৰিমাণটো কেনেকে
অকমান দেৰি চিন নি দিয়ে এইবিলাক মানে কি এ চিদ জাতীয় বস্তু নেকি খাই পেলাক নহয় কাপোৰ বেছিকে দিলে গম পাইছে নে মানে আজিকালি নিদি নিদি এতিয়া আমি আগতে গাভৰি দিনতে পঢি থকা দিনহতে
এ, আপুনি এটা কথা জানে? কৈছোঁ আৰু আপোনালোকৰ তাৰ পানী খিনি ভাল বা মানে বাহে লৈ চব জেগা পানী খিনি ভাল আৰু তাৰ পানী খিনি চাকে বহুত ভাল এতিয়া আমাৰ মাহীহঁতৰ পানীখিনি একদম একদম অকণ মাৰি খাই দিব লাগে যেনে গৰম দিনতো পিয় মৰি যায় মানে একদম। কাৰণ দম দমকল অকণ মাৰোতে মাৰোতে লাষ্টৰ পানীখিনি ঠাণ্ডা আহি যায় অকনমান। কিন্তু আপুনি বিশ্বাসক ইয়াৰ পানী খিনি বহুত বেয়া
বেয়া ন?
মানুহে ইয়াৰ পানী ভাল হ'বলৈ হ'লে খুব ভাগ্যৰমত ভাল পায় পানী বাাই মানে নিজৰ ঘৰখনৰ। মানুহে উ মিনিমাম এশ ফুট মান পুতিব লাগিব।
দিগদাৰ কাৰণ মানুহৰ পানী খিনিয়ে প্ৰধান্য।
আৰু অ' পানী খিনি। উ উ বনাম আৰু ইয়াৰ মানে কি হয় আপুনি ফিল্টাৰ বনাবই লাগিব। মানে আৰু ফিল, ফিল্টাৰটো এনে আমাৰ নিচিনা তাৰ নিচিনা নহয়, এইবোলে এবছৰ, দেৰবছৰ গুছি এয়া পানীখিনি যিটো কালাৰ মানে ৰং মানে সেইটো কাৰণে আপুনি কমেও দুই, তিনি মাহৰ মোয়ে, মোয়ে আপুনি বালি সলাবই লাগিব, কিবা সলাব লাগিব
অ', তেন্তে খৰচোতো বহুত পৰে, বহুত ব্যয় বহুল হ'ব দেখোন।
আৰু, আৰু পিছৰ কথা ম চব ভাল আৰু অলপ দিন যোৱাব হ'লে আৰু খুব বেছি, বেছি ছমাহ। অ', সাতমাহ তাতকে নোৱাৰে মানে সলাবই লাগিব। আৰু মানে কথাটো, কথাটো। কি হয়, ইয়াৰ পানীখিনি আপুনি মানে, মানে মানুহে ধৰক হেৰি ব্যৱহাৰ কৰি খায় হয় পিউৰিফাই লগাই তেনেকুৱা কৰিব লাগে কিন্তু আমাৰ তাৰ নিচিনা ডাইৰেক্ট মটৰটো বঢ়াই মটৰৰ পানীখিনিকে ডাইৰেক্ট খাব পৰা ইয়াৰ পানী কেতিয়াও নহয়, আ, ইয়াৰ পানী এটা কামেই ভাল এইটোৱে হ'ল খুব চুলি সৰা মানুহৰ মানে পাঁচয় অ পচকে কচ ইমান চুলি পৰাই নহয় ইয়াৰ পানে মানুহে মানে পিছত যোনে আহে মানে সি গম পাই যায় মানে পানীৰ বিলতো আচলতে এনেকুৱা জোগাত থাকিলে গম পায়
সেইটো হয়
ইমানেই বেয়া পানী মানে আৰু এতিয়া মানে ক মই যে কলো যে আপোনাৰ ৰাণীপাল তিনিপাল ইয়াৰ কাপোৰ মানে আপুনি নি নি দিব লাগিব মানে মিল দিয়া কাৰণটো এইটো কাৰণ ইয়াৰ কাপোৰত পানীৰ ৰং এটা ধৰে আপুনি সেই ৰংটো থাকিবলৈ ৰং টো থাকিবলৈ গ'লে গৰম পানী দিও একো কৰিব নোৱাৰে একো কৰিব নোৱাৰে এ তাৰমানে বেলেগ দেখ সেইটো কাৰণে এই নীল দি পেলাই ঢাকা যায় মানে কালাৰ ৰংটো
উম তুমি এটা কাম কৰিবা এ ৰাণীপাল নে এতিয়া যদি ৰাণীপাল বুলি ক কয় ৰাণীপাল বুলি দোকানত ক'লেতো দিব তাতে তুমি ব্যৱহাৰৰ তোমাৰ নিয়ম খিনি থাকে নহয় নীতি নিয়ম খিন খিনি তাতে পঢ়িলে গমেই পাবা কি গম পাইছা তেনেকুৱা কৰিবা ত কি ভাত কিহেৰে খালা আজি
এ ভাত আজি ৰঙালাও ভাজি দালি আৰু এই উ মানে মায়ে কি কৰিছিলে এই চাৰি মাহে আৰু সেই ৰঙা আলু এটা পাই যে বাদামী আলু বুলি কয় অ সেইটো বাছিলে আৰু আমাৰ ঘৰত চাটনি থাকে যেতিয়া চাট নিয়া আপোনাক
উম ভাল লাগে চাটনি অকন আজি বৃহস্পতিবাৰ মাৰ নি আমি
আহ আমা মানে এ কামে কাজে চব ওলাই যায় যে আমিহ কোৱা আৰু মানে এতিয়া কি হল গম পাইছো নে মই মানে এই কাপোৰৰ কথা যে আপোনাক কৈ আছিলো
উম
এতিয়া আগত তে আমাৰ মাহঁতে কাপোৰ কানি ধুৰে বা কিবা মানে উম আগতে বুলি নহয় আৰু আমাৰ যেতিয়া অৰিজুনা ঘৰত আমি আগতে তেতিয়া থাকো তেতিয়া মানে কি হয় এই পানীবোৰ ভাল কাৰণে সেইটো চাই দিয় বা আমাৰ মাহীহঁতে দেখো সেইটো চাইদ মামা চাইডে হলো তাত কি হয় কাপোৰবোৰ ধুই দি একদম ধুনীয়াকে জিলিকি থাকে ধৰ পুৰণা কাপোৰ হলো পিন্ধি ভাল লাগে মানুহ আহ এতিয়া মানে ইয়াত পুৰণা কাপোৰ কি নতুন কাপোৰ আপুনি মানে ফটাকানি নিচিনাকে ব্যৱহাৰ কৰিব পাৰে মানে। হয়তো
ইছ, ৰাম এনেকুৱা হ'লে দেখোন বহুত দিগদাৰ হ'ব হেই।
ৰং এটা বহি যায় মানে। মই বুজি নাপাওঁ এইবিলাক চাফা কেনেকে কৰে মানে।
বৰ সমস্যা কথা পানীটোৱেই মেইন দেই সঁচাকে।
মানটো ফচাাকেে পানী মানে বৰিং কৰা বুলি ক'লে মানে বহুত টকা খৰচ। আপুনিয়ে ভাবকচোন? আমাৰ মানে ধৰক আপোনালোকৰ চাইডে হওঁক, এই আমাৰ অৰিজিনেল ঘৰৰ চাইডে হ'ক সেয়া তাত তেইশ ফুট চল্লি তেইশ ফুট চৌবিশ ফুট এ তেনেক খোৱা আৰু বিশ তেইশ ফুটতে পানী পাই যায় ভাল পানী। ইয়াত বোলে আপুনি আশী ফুট পাইপ কম লাগে নি? আৰু ইমান কাম কষ্ট কৰোতে হে ফুটাওতে ফুটাওতে মানুহক পইচা কিমান দিব লাগে?
বৰষুণ দিব লাগিব তিনি গুণ চাৰি গুণ খৰচ পৰি যাবগৈ দেখোন।
কথা হ'ল সেইটো কাম কৰিবলৈও মানুহ ৰাজি থাকে পইচা খৰচ কৰিবলৈ। যদি পানীটো এবাৰ কৰক পানীটো ভাল ওলালে। কিন্তু যদি নোলাই সেই পইচাটোতো ওৱেষ্ট। আছেই ন'?
কিয় নহয় নো?
তাকে ত্ৰিশ চল্লিশ ফুট ফুটি বেয়া পানীটো পোৱাতকে। আশী ফুট ফুটি বেয়া পানীটো পোৱাতকে। ত্ৰিশ চল্লিশ ফুটত বেয়া পানী লোৱাই ভাল।
ঠিকে কৈছা। হয়, হয় দিয়া।
পানী ভাল ওলোৱা মেচিন এটা তহঁতৰ বোলে ইমান ফুট ত পানী ভাল আছে দেই। নোলাবও পাৰে আমি গম নাপাওঁ। এনেকোৱা কে থাকিবও পাৰোঁ।
আজিকালি টেকন'লজিৰ দিন ন।
তাকে ঠিকে আছে বাৰু হ'ব দিয়ক।
হ'ব দিয়া বাৰু ৰাখিছো ন।
অঃ।